হয় হয়, হয় হয় মোৰ ভাল। আপোনাৰ ভাল নে? হয় হয় হয় কি কৰি আছে আপুনি?
অ এনেই আছিলো বাৰু। আপুনি কি কৰি আছিলে? অঁ মইও এনে আছিলোঁ। হয় হয় হয় পিছে আপোনাৰ দি নটো কেনেকুৱা গ'ল?
হয় হয় মোৰ ভালেই গ'ল। আপোনাৰ?
হয় মোৰো ভালেই গৈছে বাৰু।
হয় পিছে ক'বচোন আমি আজি কোনটো বিষয়ত কথা পাতিব পাৰোঁ
হয় ডেইলি লাইফৰ বিষয়ে পাতিব পাৰি বাৰু যদি দৈনন্দিন জীৱন হয়
হয় হয়। আৰু কওকচোন আপুনি আপোনাৰ দৈনন্দিন জীৱনৰ আৰম্ভণি কেনেকে কৰে?
হয় দৈনন্দিন জীৱনৰ আৰম্ভণি মানে আপোনাৰ ৰাতিপুৱা শুই উঠিলো উঠি পেলাই যিখিনি মই নিজৰ ত' কাম মানে মুখ ধোৱা গা আৰু গা ধোৱা সেইবিলাক কাম কৰিলো আৰু তাত তাৰ পিছত মোৰ ফাৰ্মাচী আছে এখন সৰুকৈ ফাৰ্মাচীত গ'লো তাৰপিছত তাতে থাকিলোঁ দুপৰীয়া আহিলোঁ আহি পেলাই ভাত পানী খালোঁ খাই পেলাই আৰু ফাৰ্মাচীত গ'লো। আহিকিনে আবেলি আৰু আহিলো আহি পেলাই জিমত গলো যিহেতু শৰীৰ চৰ্চাটো কৰা আমাৰ দেহৰ কাৰণে উপযোগী গতিকে শৰীৰ চৰ্চাও কৰো কৰি পেলাই আহি পেলাই কোৱা আৰু কেতিয়াবা কিতাপ কিতাপ বিলাক এনেকে চালো পঢ়িলো আৰু কিছুমান নজনা কথা জানিলো হয় আচলতে জীৱনটো এখন আমাৰ বগা কাগজৰ দৰে য'ত প্ৰতিটো ৰাতি পুৱাই আমাৰ নিজৰ কৰ্ম আৰু চিন্তাৰে এখন নতুন নতুন ছবি আমি আচলতে আঁকো।
হয়, হয়, তুমি আপুনি ধুনীয়া কথা কলে এটা অ পিছে আপুনি কলে আপুনি জিম যায় ন? হয়। তে আপুনি এইটো বিষয়ত মানে কিবা ক'ব বিচাৰে মানে সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বেয়া বা তেনেকুৱা কিবা?
হয় নিশ্চয় ভাৱে এ ভাল কিয়নো আমাৰ যেতিয়া শৰীৰ চৰ্চা কৰো তেতিয়া বহুত ধৰণৰ বেমাৰ আমাৰ অঁ শৰীৰ চৰ্চা কৰিয়ে দেখিবলৈ পোৱা নাযায় মানে বেমাৰ নহয়।
হয় হয়।
হয় আৰু শৰীৰ চৰ্চা কৰিলে, জিম বাগেৰা কৰিলে আপুনি অকল জিম বুলি নহয় আপুনি য়োগাও কৰিব পাৰে, মেডিটেশ্যন কৰিব পাৰে, সেইবিলাক কৰিলে আচলতে আমাৰ শৰীৰৰ লগতে আমাৰ মনটোও খুব ভাল হৈ থাকে। কিন্তু আপোনালোকৰ হয় ডিপ্ৰেচন, এনজাইটি সেইবিলাক নাইকিয়া হৈ যায় আৰু আপোনাৰ সেইয়া আৰু আপোনাৰ আপোনাৰ পাচনতন্ত্ৰ ভাল হৈ থাকে। গতিকে বহুখিনি ক্ষেত্ৰত লাভ দেখিবলৈ পোৱা যায়, আচলতে।
হয়-হয়, আৰু আমি এইটোও দেখিব পাওঁ মানে এইটো যিহেতু আমাৰ আহ উম জিমটো বেছি পৰিমানত কৰিলে-কৰিলেও আমাৰ ক্ষতি কৰে কিছুমান ক্ষেত্ৰত ন?
হয়-হয়-হয়। ক্ষতি বিশেষ এনেকে নকৰে এতিয়া আপুনি যদি যদি চাপ'জ জিম কৰিলে কিন্তু আপুনি যেতিয়া খাদ্য প্ৰণালীবিলাক ভালকে নাখায়, প্ৰটিন জাতীয় বস্তু নাখায় তেতিয়া আপোনাৰ হয়তো ক্ষতি কৰিব পাৰে কিন্তু সেনেকুৱা জিমৰ কৰিলে যে ক্ষতি হ'ব সেনেকুৱা চাইণ্টিফিক নাই আৰু।
নহয় আৰু মানে কিছুমান থাকে আমি মানে মানুহক দেখাবলে বেছি ওজনৰ বস্তু বস্তু দাঙিব যাওঁ, তাৰ ওপৰত আমাৰ হাত ভৰি কেতিয়াবা ভাঙে তেনেকুৱা হয় ন?
হয়-হয়-হয়-হয়-হয়। আপুনি ঠিকে কৈছে বাৰু মানে আপোনাৰ যিখিনি আপোনাৰ হয় আচলতে আমাৰ হয় এইখিনি এটা ৰুটিন বনাই ল'ব লাগিব যেনেকে এই যিখিনি আপোনাৰ সমতা অনুযায়ী দাঙিব লাগিব, কৰিবলৈ। হয়-হয়। আচলতে আমাৰ হয় জীৱনটো এক সুন্দৰ নিয়ম বা ৰুটিন থকাটো জৰুৰী কাৰণ দৈনিক কামবোৰ আমি ঠিক সময়মতে যদি কৰিব পাৰোঁ, তেতিয়া মনলৈ এক শান্তি আহে আচলতে।
হয়-হয়। আৰু আপুনি আৰু কি আপোনাৰ ডেইলি লাইফ দৈনন্দিন জীৱনত কৰে ক'বচোন?
হয়। বিশেষ কাৰণ সেনেকুৱা আৰু আহ মানুহক লগ পাই কিনে কথা-চথা পাতিবৰ বা নতুন বস্তু নতুনত আনিব বিচাৰো, নতুন সকলো কথা জানিব বিচাৰো।
হয়-হয়।
তেনেকুৱা হয়-হয়। আচলতে আমাৰ দৈনিক জীৱনত যিখিনি আছে, তাৰ বাবে আমি আচলতে ভগৱান বা প্ৰকৃতিৰ ওচৰত কৃতজ্ঞ থকাটো উচিত, কাৰণ প্ৰকৃতি প্ৰকৃতিয়ে আমাক বহুখিনি বস্তু দিছে, যিটো আমি প্ৰকৃতিক ঘূৰাই দিব এতিয়ালৈকে আমি পৰা নাই আচলতে আৰু সকলো জীৱনতে মানুহৰ কেতিয়াবা সমস্যা সমস্যা থাকে আহ কিন্তু তাৰ মাজতো আমি জীৱনটো হাঁহি পাৰ কৰি থকাটোহে আচল জীৱন জীয়াই থকাৰ মূল ধৰ্ম আচলতে, এটা এক কলা বুলি কোৱা হয়।
হয়-হয়, ঠিক কৈছে।
হয়-হয়। হয়-হয় এনেকুৱা আৰু হয়, আপোনাৰ পিছে যোনটো আপোনাৰ জীৱন প্ৰণালী সেইটো কেনেকুৱা জানিব পাৰিম নে?
হয়-হয়। ময়ো মানে তেনেকে বিশেষকে ৰাতি ৰাতিপুৱা শুই উঠি উম-উম ফ্ৰেছ হৈ আৰু তেনেকে আহাৰ কৰি আহ ধাৰ কৰি মানে ক্লাছ থাকে ক্লাছ। ক্লাছলে যাওঁ, আহি তেনেকে পঢ়াশুনাৰ লগত ব্যস্ত থাকোঁ। আৰু ৰাতি তেনেকে আৰু অলপ শুই মানে শুই আৰু তেনেকে পিছদিনা খনো চেইম সেইটোৱে হয়।
সেইটোৱে হয়। আচ্ছা-আচ্ছা হয়।
হয়। আৰু কেতিয়াবা মানে এনেকে ফ্ৰি থাকিলে য যৌগাবোৰ কৰো বা মই গছ-গছ লগাই ভাল
হয়-হয়-হয়, মানে আপুনি যিকোনো শস্যবিলাক বা গছ-গছনি ৰুই, ৰুই ভাল পায়।
অ' হয়-হয় বা ফুলৰ যিবোৰ গছ গছ-গছনি থাকে, সেইবোৰো ৰুই ভাল পাওঁ তেনেকে।
হয়-হয়, সেইবিলাক কৰিলে আচলতে কোনোবা এটা দিশত আমাৰ কিন্তু মনলৈও বহুত এটা শান্তি পোৱা যায় আমাৰ হয়-হয় তেতিয়া আপুনি এডাল যিকোনো ফুল গছ বা আপুনি যিবিলাক শাক-পাচলি ৰুব যেতিয়া সেই ৰোৱা পিছত যেতিয়া গছডালত ফুল ফুলিব বা আপুনি ৰোৱা গছডালত যেতিয়া ফল ফুলিব, সেইবিলাক দেখি আচলতে কিন্তু আমাৰ মনলে এক অদ্ভুত ধৰণৰ শান্তি পোৱা যায়।
হয়-হয় আৰু এইটোও হয় যে আমি মানে কি ফ্ৰী টাইমত এনে মোবাইলটোকে চাই থাকো। বা আমি ফ্ৰী টাইমত মবাইলটো নাচাওঁ। চাই পিনে এইবোৰ কামো কৰিব পাৰো কিতাপ পঢ়া বা গছ-গছনি ৰোৱা। তেনেকুৱা ধৰণৰ বাহিৰা যিবোৰ আমাৰ এক্টিভিটি হয় সেইবোৰ কৰিব পাৰোঁ।
হয় হয় হয়
হয়। আপুনি তেনেকে বাহিৰা বিশেষ এক্টিভিটি কিবা কৰে ন?
বাহিৰে বিশেষ এক্টিভিটি বুলি ক'লে হয় যেনেকে আপোনাৰ হয় মোবাইল, লেপটপ সেইবিলাকো চোৱা হয় আৰু। এই বাহিৰত যোনবিলাক চিনেমা এনেকুৱা সেইবিলাকো চোৱা হয়। আচলতে ডেইলি লাইফত বুলি ক'লে জীৱন প্ৰণালী এইবিলাকৰ অন্তৰ্ভুক্ত কৰাটো উচিত। কিয়নো আৰু আমি অকল কামেই যদি কৰি থাকো, তেতিয়া হ'লে আমাৰ কিছুমান অ' মানে মনোৰঞ্জনৰ যিহেতু মানৱ শৰীৰ গতিকে মনোৰঞ্জনৰ খুব খুবেই দৰকাৰ গতিকে কেতিয়াবা আমি এনেকৈ ঘৰৰ লগ বন্ধুৰ লগত বা ঘৰৰ পৰিয়ালৰ লগত যদি যদি আমি এনেকে ফিলিম, অসমীয়া ফিলিম বাগেৰা যদি চাব পাৰো, এতিয়া আচলতে খুব ভাল হয় কিন্তু। কেতিয়াবা মনলৈও ভাল এটা শান্তি আহে।
হয় হয় ঠিক কৈছে আৰু এইটোও হয় যে মানে আমি নিজৰ কামৰ লগতহে তেনেকুৱা মনোৰঞ্জন বোৰো অনুভৱ কৰি যাব লাগে।
যাব লাগে। হয় হয় হয়।
হয় আৰু আৰু মানে তেনেকে আমি অসমীয়া আপুনি ক'লে অসমীয়া চিনেমা চাই অসমীয়া চিন নাচালে আমাৰ অসমখনে আগবাঢ়ি যাব পাৰিব। হয় হয়
উম
উম
হয় দে হয়
আৰু আপুনি এনেই মানে কিছুমান থাকে ন দৈনন্দিন জীৱনত খানা বনাই, আপুনি এনেকে খানা বনাই পাইছেনে?
হয় খানা বনাই পা হয় হয় হয় পাইছো বাৰু। এইটো আপোনাৰ হয় দৈনন্দিন জীৱনত বহু ধৰণৰ কিছুমান খাদ্য প্ৰণালী বনোৱা হয়।
হয়, হয় কবচোন আপুনি কি কি বনাই ভাল পায় বা কি বনোৱাই খুৱাই ভাল পায় তেনেকে।
হয়। এনেই আপোনাৰ বিশেষকে মাংসই বনোৱা হয়। গাহৰি মাংস, লোকেল মুৰ্গী। হাঁহ পগৰা এনেকুৱাত হয়-হয়-হয়।
গাহৰিটো আপুনি কেনেকে বনায় ক'ব চোন?
হয়, গাহৰিটো বিশেষ আপোনাৰ সেনেকে কেতিয়াবা-কেতিয়াবা গাহৰি বনোৱা আচলতে বেছি কষ্টৰ নহয়। প্ৰথমতেটো আপুনি যেতিয়া সিদ্ধ কৰি ললে কাৰণ গাহৰিতো বহুত ধৰণৰ বীজাণু থাকে, বইল থাকে আৰু বেমাৰৰ পৰা শুনিছে নিশ্চয় কেতিয়াবা বেমাৰ, গতিকে গাহৰিটো সিদ্ধ কৰি পেলাই লয় ল'লে আৰু আপোনাৰ এই যোনটো বজাণু থাকে এই বীজাণুটো মুক্ত মুক্ত হৈ যায় আৰু যিহেতু গৰমত গৰম পানী তাৰপিছত আপুনি হয়, তেল-তেল, পিয়াজ এনেকে গাহ আচলতে গাহৰি বনোৱা ধৰণে বেছি তেলও দিব নালাগে, কিয়নো গাহৰিতটো এতিয়া যোনটো থাকে, সেইটো থাকেই আৰু। হয়, তেনেকে পিয়াজ, আলু দিলে তাৰপিছত এইবিলাক ভাজি ললে ভাজি লোৱাৰ পিছত গাহৰিটো দিলে, দিয়াৰ পিছত সেনেকে দিব পাৰে। আৰু কেতিয়াবা-কেতিয়াবা গাহৰিটো লাই শাক শাকেৰেও বনাব পাৰি।
হয়-হয়। এইটোতো বিষাক্ত‌ই হয় ন' প্ৰায়।
হয়-হয়। আৰু বন্ধু বৰ্গৰ লগত কেতিয়াবা-কেতিয়াবা এনেকে গাহৰি পুৰি পেলাইও খাৱা খোৱা হয়। সেইটোও এটা খুব ধুনীয়া আমেজ লাগে। উম-উম আপুনি খাই নে গাহৰি?
আগত খোৱা নাছিলোঁ পতককে আৰম্ভ কৰিলোঁ তেনেকে
হয়-হয়।
হেল্ল'? হয়-হয়। কি কৈছে?
আপুনি কিবা
হয়-হয়-হয়। হয়। কি ক'লে বুজি পোৱা নাই? কি কৈছে? হয়-হয় শুনিছো। হয় শুনিছোঁ, কওক চোন?
হয়-হয়। মানে ঘৰ হয় প্ৰায় ক'ব গ'লে ন'?
হয়-হয়-হয়।
হয়, সেইটোৱেই আৰু তেনেকে সেইটো মই নিজে খাই পোৱা নাই, বাট বহুতেতো শুনিছোঁ শুনিছোঁ যে এইটো বহুত ভাল লাগে খায়।
হয়-হয় আপুনি কেতিয়াবা হয় আপুনি কেতিয়াবা খাই চাব চোন। নিশ্চয় ভাল পাব। আপুনি তেনেকে ভাল পায়? অ থলুৱা খাদ্য ভিতৰত গ'লে আপোনাৰ যোনটো আমাৰ ঘৰৰ পাচ পাছফালে যোনবিলাক শাক-পাচলি পোৱা যায়।
হয়।
অ সেইবিলাক খাই ভাল পাওঁ, আচলতে-আচলতে সেইবিলাক শাক-পাচলিত আচলতে কোনো ধৰণৰ আমাৰ সাৰ প্ৰয়োগ কৰা নহয়। সাৰ প্ৰয়োগ কৰিলেও গোবৰ সাৰটো দিয়া হয়। যিটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া নহয় আৰু কিন্তু বতৰত যোনবিলাক উপলব্ধ শাক-পাচলি সেইবিলাক আচলতে আমাৰ দেহৰ কাৰণে ভাল নহয় কিন্তু। হয়, কেনেকা আছ? আজি কি‌ বনালি? হয় - হয় বহুত ধৰণৰ ৰাসায়নিক সাৰ', অ' এইবিলাক আচলতে ঠিক নহয় কিন্তু হয়, হ'লেও', বাকী আপোনাৰ হয় -হয় আৰু সেনেকুৱা আৰু হয় - হয়', সেয়াই আৰু সেনে বিলাকৰ ৰেৰেৰে', জীৱনটো আৰু সেনেকে অতিবাহিত কৰিব লাগে আৰু',
অহ', -হয় - হয়',
কি কৰিছা? হয়, হয় নেকি অহ', বাকী আপোনাৰ, হয়, হেল্ল',
হয় - হয়, শুনিছে নে?
হেল্ল', অ', হয়, হয় শুনিছোঁ হয়', ঠিকে আছে বাৰু, আপোনাৰ লগত কথা', হয় - হয় মোৰো বহুখিনি এই ভাল লাগিল জন', নজনাওঁতো জানিব পাৰিলোঁ, ঠিক আছে বাৰু ধন্যবাদ, হয় - হয় ঠিক আছে', উমউম',